অ, শুনিছো-শুনিছো, তোমাৰ মাতটো অকণমান কিবাকে আহি আছিলে।
অহ ',
কি কৰিছা?
এনে মোবাইলে চাই আছিলো মই আজি।
হয় নেকি? দিনটো সেইটোৱে হৈছে ন মোবাইল চোৱাই কাম হৈছে আৰু হু।
অ, এফালে গৰম বন্ধ একো টাইম নাই মোবাইলে শুই উঠো মশু ভাত খাও চাহ তাহ খাও তাৰ পিছত মোবাইলে আৰু।
অ, সেইটোৱে হৈছে মোৰো চেম, সমানে। মানে মোবাইলতটো চোৱা চাইে থকা যায় দিনটো। কিনো কৰিম আৰু বেলেগ এতিয়াতো একো কাম নাই।
উম, কলেজতো বন্ধ এনেই একো কামেই নাই অকল মোবাইলে বাহিৰে একো কাম নাই। আমি বুলি নহয় আমাৰ গোটেই জেনেৰেচন মানে চবেই মোবাইলে মোবাইল অহাৰ পিছত চবৰ হাতত মোবাইলে আৰু
অ, সেইটোৱে হৈছে আৰু।
উম, সৰু ল'ৰা। পৰা হক ডাঙৰ চবকে মোবাইলে লাগে সৰু ল'ৰা এটাও আজিকালি মোবাইলে চাব বিচাৰে মানে।
উম।
মানে সিহঁতে মোবাইলটো লৈ হ'লেহে খানা খাব। নহ'লে ভাতো নাখায় আজি-কালি হেনো।
অ আমাৰ আমাৰ এ তেনেকুৱা হয় মই এতিয়া ভাত ফালেও মোবাইলটোৱে চাই থাকো।
উম, হয় - হয় মোৰো মোবাইল তো নাথাকিলে কম্পিউটাৰ অন কৰো সেনেকুৱা হৈছে আৰু।
অ, সেইটোৱে মানে কি ক'ম আৰু দিনটো সেইটো। একে লাগি থকা যায় মোবাইলটোতে হয় ইনষ্টাগ্ৰাম নহয় কাৰোবাক মেছেজ দিম। ভালো হৈছে দিয়াচোন এক প্ৰকাৰে। মানে টাইম পাছ এটা হৈ থাকে আৰু সময়বোৰ যাই থাকে। ক'ব গলে, উম।
বাৰু মোবাইল আহাৰ কাৰণে বহুত কামতো আহিছে, বহুত বেয়াও হৈছে বাৰু। সদায় মোবাইল চোৱা, চকু বে বেমাৰ হয়। কিছুমান দেৰি ৰাতি নুশোৱেই, দুটা ৰাতিপুৱা হৈ যায় কিছুমান সেনে মোবাইল চাই থাকে। মোবাইলটো মানে এনেকুৱা বস্তু এটা এডিক্ট কৰি দিয়ে মানে।
উম মানে সেইটোৰে মানে একদম নহ'লে থাকিবই নোৱাৰে তেনেকুৱা হয় ন?
উম হয়, হয়। মানুহে যি পায় একেবাৰে মানে কাইলে চাবও পাৰে, সদায় চাবই মানে একেবাৰে কমপ্লিট কৰিব এনেকে চায়ে থাকিব চায়ে থাকিব মবাইলটো।
অ মোৰতো কি ৰাতিপুৱা উঠিয়ে মোবাইলটো চোৱা যায় হা। তাৰ পিছত ৰাতি শোৱাৰ আগতেও মবাইলটো চোৱায়ে যায়।
উম। হ'লেও ইউজ কৰিব লাগে। মানে ভাল কামতো ইউজ কৰিব লাগে। যেনেকে হ'ল আজি প হেৰি কিবা ওপৰত ৰিচাৰ্চ কৰিব লাগে বা পঢ়িবই লাগে বুজি পোৱা নাই, সেই টপিকৰ ওপৰতো চাই আমি মোবাইলটো ইউজ কৰিব পাৰি ভালকে ই বুকে হওঁক বা ই লাইব্ৰেৰীয়ে হওঁক সেইবোৰ পৰা চাই পঢ়িব পাৰি।
অ পঢ়িবও পাৰি।
অ কিবা গৰম বন্ধ এচাইনমেন্ট দিছে তাৰ পৰাই মোবাইলৰ পৰা অলপ বিষয় ওলাই কিনে চাই লিখিব পৰা যায়।
উম কিন্তু আমাৰ আৰু ক'তনো? আমাৰ ইনষ্টাগ্ৰামহে চোৱা যায় আৰু।
হয়, হয়। কাৰ কিমান ফলোৱাৰ বাঢ়িছে, কোনে আনফল' কৰিছে সেইবোৰে চোৱা যায় চব আৰু উম। কাৰ কেইটা লাইক আহিছে, চাবছক্রাইবাৰ কিমান বাঢ়িছে
উম।
কোনে কি কৰিছে সেইবোৰে তেঁওলোকে চোৱা যায় আজি
উম।
বাৰু কথাও পাতিব যায় ফোনৰ পৰা। এ আমি বহুত দূৰত আছো লগৰটো দূৰত আছে, ফোনত কথা পাতিবলে কাৰণে এইটো সুবিধা এটা হয়। মেছেজ দিওঁ, ইমেইল-চিমেইল কৰিব পৰা যায়। ভিডিঅ' কল
সেইটোৱে ভাল হয় কিন্তু কিছুমান ক্ষেত্ৰত বেয়াও হয় দিয়াচোন। ইমান চাই থাকিলেটো আৰু চকু বেয়া হ'বই।
হয়, হয়।
উম, সেইটোৱে।
মোবাইলত চাও, গেমো খেলিব পৰা যায়। এই এইকেইদিন মই গেমো খেলিছোঁ। কম নহয় বহুত খেলিছো। আগতে ইমান খেলিব টাইমে পোৱা নাছিল আজি-কালি দিনটোত গেম খেলাই গৈছে মোৰ।
হয় নেকি? মোৰ মবাইলটোত গেম ডাউনলোড কৰিলেই হেং মাৰে।
হঅ।
আপডেট দিব লগা হৈছে নেকি, নাজানো দেই। কি বা হৈছে? মই তেনেকৈ মোবাইলৰ বিষয়ে নাজানোও।
হয়, হয়।
উম ইমান চাই থকা মানে ৰিলছেই চাই থকা যায় নহয়, বেলেগটো একো কৰাই নাযায়।
চিনেমা-টিনেমা চোৱা নাই কিবা কিবি?
চাও বাৰু চিনেমা বাত' কিবা কিবি ষ্টৰিবিলাক চাই থাকিয় ভাল লাগে ন।
অঁ
বা ফ্লগ বিলাক চাইও ভাল লাগে।
উম হয় হয়।
উম!
আৰু ফটো চটো মাৰা নে নাই?
উম! ফটো মানে কি জানা, মোৰ মোবাইলটোত মানে ফটো তেনেকে ভাল নহয় ইমান। এ দামী অলপমান মানে আইফোন চাইফোন থাকিলে বেলেগ কথা এনেকুৱা মানে কম দামি মোবাইলত অলপমান দিগদাৰ।
উম মই শুনিছোঁ ছোৱালী বিলাকে বোলে বহুত ফটো মাৰে হয় নেকি? লৰাতকে মানে।
অ মাৰে বাৰু, কিন্তু মানে মই চাগে ইমান ফটো নুথাও, মানে কৰ'বাত গ'লেও মানে তেনেকে ফটো উঠোৱা নহয়ে। উঠিব পাহৰি
হ, হ। আমি ল'ৰাখিনি মানে এনেকুৱা কৰোঁ, ফটো মাৰোঁ, ইমানো নামাৰোঁ। মাৰাৰ পিছত বহুত কিখন চাওঁ। একে ষ্টাইলৰ পাঁচ ছ কপি বন আছে বোলে, একে একে কেইখন দিলিট মাৰী খন হৈ যাওঁ মানে সেনেকুৱা কৰু।
অ কিন্তু আমাৰ
একে কেখন থম আৰু দিল্লট কোও।
আমাৰ আৰু কেনেকুৱা হয় জানা? ফটো উঠো নহয় এ এইখনো ভাল হৈছে, বেলেগ বেলেগ এংগলত উঠি থাকোঁ না ভাল লাগে।
হুম হয় হয়।
তাকে আৰু কিছুমান বস্তু ৰাখি থ'বও পাৰে দিয়াচোন, ভালে হয়।
হুম কিছুমান মানে পিছলৈ মানে' এনেকুৱা ফটো থাকি যায় ভাল লাগে সেইবোৰ চায়ো। স্কুলৰ লগৰ লগত ফটো মাৰিছো বা, টিচাৰ্চ লগতে মাৰিছো ভাল লাগে চাই সেইবোৰ।
উম ভাল লাগে। এই আমাৰ স্কুলৰ আগত, তোমাৰ কিবা কিবি মানে ডেন্সৰ ভিডিঅ' নাচ গানৰ ভিডিঅ' বিলাক মানে থৈ দিয়া দিব পাৰি ন, ভাল লাগে। চাই পিছত চাই ভাল লাগে ন?
হুম,
উম
মোবাইলটো অহাৰ কাৰণে মানে ভালো হৈছে, বেয়াও হৈছে, ক'ব গ'লে।
অ সেইটোৱে
আমাৰ কথা পতা স্কিলছ সেইবোৰ চাবলে ভাল কৰিছে লগতে পঢ়াৰ ক্ষেত্ৰতো কিবা চিনেমা হওক এটাৰটেইনমেন্ট কৰা সেইবোৰ টাইমত গেম চেম খেলাৰ কাৰণেও ভাল কৰিছে
উম
অ কিবা বুজি নাপালে আকৌ হেৰি মানে ৰিভাইজ কৰি কিনে চাব পৰা যায়, সেইটো কাৰণে ভাল আছে।
উম
আৰু অনলাইন পেমেন্ট হওঁক বা, বেংকলৈ ৰিলেটেডে কিবা কাম হওঁক, ঘৰতে বহি কিনে ধুনীয়াকে আধাৰৰ অফিচ হওক কিবা এইবোৰ কাম কৰিব পৰা যায়, মোবাইলত বহুতো কাম কৰিব পৰা যায় সেনেকুৱা।
উম আৰু এতিয়া চোন চব বস্তুচোন মোবাইলতে হৈ আছে ন
উম হয় হয় তুমি বোলে আজি এডখৰ জেগালে গ'লা ৰাস্তা চিনি নাই পোৱা কোনফালে কেনেকে যাম তুমি মোবাইলত তে মেপ উলাই ললা গুগল মেপত কোনফালে যাব লাগে চব দেখাই দিয়ে ধুনীয়াকে
উম সেইটোৱে
উম হ'লেও বেছি চোৱাটো বেয়া মোবাইলটো
উম উম একো কাম নাথাকিলে এ চোৱা চোৱাই যায় দিয়াচোন
উম হয় হয় আৰু মোবাইলত সেই হেল্পৰ মানে হাৰ্ট হে হে হেলটৰ ইছু হলে কিবা কিবি সেইবোৰ আমি চেভ কৰি থব পাৰো মবাইল কিমান ৱাক কৰিলো এক্সাৰচাইজ কৰিলো কলৰীচ ড্ৰন কৰিলো এইবোৰ চব লিখা থাকে ডিটেলছতে
অ লিখা থাকে কিছুমান বহুতখিনি চিষ্টেমে আছে মানে চাব পাৰি উম বহুতে নাজানেই এইবোৰ কথা ন আমাৰেচোন এতিয়াক কলেজৰ কিবা কিবি কিমান ফৰ্ম ফিলাপ আদি কৰি গোটেইবোৰ চোন মোবাইল তে কৰিব পাৰে ন।
উম, হয়, হয় আৰু মোবাইলটো ইউজ। কৰোতে সাৱধানে ইউজ কৰিব লাগে কাৰণ বহুতো আজিকালি বহুতো হেকাৰ ওলোৱা হৈছে। তেহেতেও হেক কৰি লোৱা বেংক ৰিলেটেড সেইবোৰ কিব কিবি ডিটেইলছ লৈ কিনে পইচা খাই দিয়ে সেইবোৰ চাব লাগে অলপ চলপ
অ বহুতে নাজানেই নহয়
উ হয় হয়
উম সেইটোৱে চাব লাগে এইবোৰ
আজিকালি মানে মোবাইলটো এনেকুৱা এডিক্টেড হৈ গৈছে কিছুমান মানুহে হলে গাড়ী চলাও তেউ মোবাইলত টিপি হ'লেও গাড়ী চলাব চাইডত ৰখাই কিনে হ'লে মোবাইলটো যদি ফোন এটা আহিছে গাড়ীখন চাইডত ৰখাই হলেও ফোন টো ইউজ কৰিব পাৰে কিন্তু সেনেকে। চলাই তাৰ ফলত বহুতো ডাঙৰ ডাঙৰ দুৰ্ঘটনা দেখা যায়।
মানে উম মোবাইলটো এতিয়া। এনি টাইম মানে ইউজ কৰাই যায় ন।
উম, হয়, হয়।
উম, মানে। চব কামতে লাগেই দিয়াচোন মোবাইলটো কিন্তু। অকমান মানে আগৰ দিনত ধৰা আমি যেতিয়া স্কুলত আছিলো তেতিয়াতো। মোবাইলটো নাছিলে আমাৰ মোবাইল নাছিলে ন এতিয়াহে হৈছে। উম। তেতিয়া নো আৰু কত মোবাইল পাওঁ।
উম আগৰ দিনত। কি ভাল আছিলে আমি যেতিয়া সৰু আছিলো চাগে তেতিয়া মোবাইল নাছিলে। স্কুলৰ পৰা আহোঁ। খেলো টাইম পাৰ সেনেকে কৰো কিতাপ পঢ়ো খ ৰাতি শুই যাওঁ। টো সেইবোৰে কৰিছিলো কিপেড ফোনটো আছিলে তাতে সাপৰ গেমটো খেলিছিলো।
অ চুইচ টিপা মোবাইলটো যে।
অ, অ, হয়।
সেইটোয়ে।
তেতিয়া মানে ডাঙৰ ফোন আছিলে নাই বুলি নকওঁ তেতে মানে মানুহ হাতত ইমান নাছিলে।
উম আমাৰ বাৰু নাছিলে তেনেকুৱাকে
হুম।
ডাঙৰ হোৱাৰ পিছতহে আহিছে আৰু তাৰপিছত।
তেনেকুৱাই আৰু মানে আগতে। স্কুলৰ পৰা আহি লৈৱে শুই গৈছিলোঁ না এতিয়াও নাই এতিয়া মোবাইলটো চাই থকাই যায়।
উম। আৰু কিবা বোলে আজি শ্বপিংঙে কৰিব লাগা হ'ল আমি মোবাইলতে চাই অৰ্ডাৰটো দি দিলো হেনেক
অ আজিকালি মানুহে ঘৰৰ পৰা মানে। বাহিৰ নোহোৱাকৈও মানে বজাৰ পাতি আদি চব কৰিব পাৰে।
উম সময়ে বহুত খিনি বচাই দিয়ে আমাৰ মানে মানে এক জেগাত। থাকি ঘৰৰ পৰাই যেতিয়া মন যায় অৰ্ডাৰ দিলো আহি গ'ল খালো বা কিবা বস্তুৱে আহিলে সেনেকুৱা কৰিব পাৰি।
উম সেইটোয়ে ভাল ভালো হয় দিয়াচোন তেনেকা।
উম, হয়, হয়।
উম বাহিৰত নো নোযোৱাকে হৈ যায়।
উম বা ৰাতিয়ে ঘপককে এমাৰ্জেঞ্চি টাইমত। কিবা এটা দৰৱ লাগে। আহি গ'ল অৰ্ডাৰ দি দিলোঁ
অঁ, অঁ সেইটোৱে ভাল হ'য়।
উম, হ'য় হ'য়।
হুঁম। দিয়া বাৰু ঠিকে আছে দিয়া মোবাইল চোৱা আৰু। দিয়া উম দিয়া দিয়া।